হেল্ল'
অহ কি খবৰ।
অহ ভাল ভাল তোমাৰ।
ভাল ভাল লৰা ডাঙৰ মানুহ হ'ল আজিকালি আমাক পাহৰিলে।
হেন পাহৰা নাই অহ। তোমাৰ এই খেতি পথাৰতো লাগি আছোঁ মানে। পঢ়া শুনাও কৰিবলগীয়া হৈছে যিহেতু পৰীক্ষা এটা আছে আগত। খেতি কৰিবলে যাওঁ মানে এইবোৰ লাগো আৰু অলপ অলপ।
আকৌ মায়ে কৈছে সৌ সিদিনা বোলে লৰা এটা পথাৰলে যাবলৈ নিদো ক'লা হব। দীঘল চাৰ্ট পিন্ধি যাবা দেই।
নহয় নহয় হয় বাৰু কলাটো হয় বাৰু দেই অহ।
ক'লা হৈ যায় তাকে চিজনেল ক'লা যেনেবা আকৌ বগা হৈ যায়।
সি বগা হৈ যায় হয় হয় চাহ নে বাৰ্ণ কৰি দিয়ে মানে গম পাইছে নাই।
এইবোৰ ইংৰাজী শব্দ আমি নাজানো আই।
উহ তাকে হে।
তোমালোকৰ মোৰ কথা এটা আলোচনা কৰিব লগিয়া হৈছিলে।
অহ অহ কোৱা।
মানে বৰ্তমান তুমিতো জানা ন আমাৰ বহুত বহুত জেগাত আমাৰ আলোচনা চক্ৰ। সেইবোৰ চলি আছে এতিয়া কিবা কিবি বিষয়ৰ ওপৰত কিন্তু গৰমৰ কাৰণে আজি যোৱা নহলে বাৰু। এনেই তোমাৰ এইদিন ধুনীয়াকে চলি আছে এতিয়া। কি হৈছে মানে আমাৰ বৰ্তমান এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত অলপ। কাম কৰি আছো মানে জাগৰণমূলক আৰু তাতে আমাৰ তোমাৰ একদম বিভিন্ন দোকান। ধৰণৰ কিছুমান প্ৰজেক্ট বনাই প্ৰজেক্টাৰ এনেকৈ আমি ব্যৱহাৰ কৰি ৰিপৰ্ট এছাইনমেণ্ট চেমিনাৰ জৰিয়তে ছাত্ৰ ছাত্ৰী। তেওঁলোকৰ লগত মানে কথা পাতি আছো বাকী মোক মানে অকমান মানে কাইলে মানে আমাৰ। নেক্সট কাই কাইলৈ বুলি নহয় এটা মানে ধুনীয়া বিষয়ৰ ওপৰত মানে আলোচনা আছে আলোচনাটো হৈছে। এই তোমাৰ এই যিটো কৃত্ৰিম বুদ্ধিমত্তা যে যিটো এ আই কয় ন আজিকালি। ইয়াৰ ওপৰত মানে আমাৰ কিছুমান একদম ধুনীয়া আলোচনা আছে তাকে বোলো ভাবিলোঁ। তুমিতো এনেকুৱা বিষয় বোৰ ধুনীয়াকে জানা মই তোমাক আগতেও সুধিছো আগত। তও ধুনীয়া লাগিছে তোমাৰ লগত কথা পাতি তাকে বোলো ল'ৰাটোক কিবা কিবা কয় নে কাৰণ কথা পাতিলে মানুহে আলোচনা কৰিলে ত কথাবোৰ বেছিকৈ ওলাই যায়। সেইকাৰণে সেইটোৱে সেইটো আচলতে সমালোচনাই আলোচনা দুইটা বস্তুৱে লাগে হয় নে নহয় বাৰু। আলো সমালোচনা নহ'লে কেতিয়াও ভুল ত্ৰুটিবোৰ ওলাই নাহে ইফালে আলোচনা নহলে কেতিয়াও আমাৰ পৰিকল্পিত পৰ মানে প পৰিকল্পনাবোৰ কেতিয়া আগুৱাই নাযায় গতিকে তোমাক মই এইটো সুধিব বিচাৰিছিলো যাতে তুমি কি ভাবা যে বৰ্তমান সময়ত যে এ আই এ আই বুলি সকলোৰে মুখত যে চলি আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আছে। আচলতে ইটো কি মানে কি হৈ আছে মানে আমা আমাৰ ট্ৰেণ্ডটো মানে কি চলি আছে তুমি কি কবা?
হয় হয় এতিয়া চোৱা এ আই বুলি যোনটো আচলতে আমি আহ কৈ আছো বাৰে প্ৰতি আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ। কথাখিনি এনেকুৱা ধৰণৰ যে বৰ্তমান সময়তোতো। বাহিৰা যদি আমি চাবলৈ যাওঁ প্ৰযু ক্তি বিদ্যা মানে অন্যান্য দেশৰ প্ৰযুক্তি বিদ্যাটোতো বৰ্তমান সময়ে প্ৰায়ভাগ। খিনি চেক্টৰ বা প্ৰায়ভাগ খিনি ফিল্ড আচলতে এ আই সামৰি লৈছে। গম পাইছা নাই। এতিয়া আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ খুব কম তুমি ডা ডাটা চাব পাৰা খুব কম মানুহে প্ৰথম কথা এ আই আহ। মানে বিষয়াক জানে মানে। জনাটোতো জানেই বাৰু জনাটোতো আজিকালি প্ৰায়ভাগ জন জনসংখ্যাৰ ক্ষেত্ৰতে হওক বা আমাৰ নিউ জেনেৰে্চন প্ৰায়ভাগে জানে কিন্তু সঠিক ইউজটো কোনটো ক্ষেত্ৰত ইউজ কৰিব লাগে সেই ক্ষেত্ৰত জনাটোও খুব কম আছে। আমি পইণ্টতহে পাম চাগে তেনেকে চাবলৈ গ'লে এতিয়া তুমি চোৱা। মই অক মই অকমান মই অকমান এই আমাৰ দেখিছো মই আজিকালি ৰিলচ বিলাক দেখিলে চাওঁ। চেট জি পিতিৰ লগত আমাৰ আমাৰ এই হেৰিয়ে নতুন প্ৰজন্মটোৱে বৰ মানে মানে তথ্যবিন কিছুমান কথা পাতে হে। নিজৰ মানে এটা মানে এ আইতো আচলতে যোনবিলাক কামত ব্যৱহাৰ কৰিব লাগে সিহঁতৰ লগত ব্যৱহাৰ নকৰে সিহঁতি নিজৰ পাৰ্চনেল কথাবিলাক সুধিব মানুহে আজিকালি। এ সেয়ৰ ওপৰত লৈ পাতিব আচলতে এক্সোৱেলি এ আই ব্যৱহাৰ। টো আচলতে আমি এতিয়াও জনা নাই যদি জানো। আমি আচলতে যো যোনটো ফিল্ডত কাম কৰি আছোঁ বা আমি আচলতে আ মানে যিটো ব্যৱস্থাত কাম কৰি আছো সেই ব্যৱস্থাটো উন্নয়ন কৰাৰ ক্ষেত্ৰত এআই যথেষ্টখিনি সহায় কৰিব। নতুনকে কিবা এটা ৰিচাৰ্চ নতুনকে কিবা এটা ৰিচাৰ্চ কৰিবলৈ ওলাইছো কিবা এটা লিখিবলৈ ওলাইছো তথ্য লাগে। সেই ক্ষেত্ৰত এয়াই আমাক কিমান খিনি সহায় কৰে গম পাইছানে নাই।
হয় হয় এইটো তুমি এটা ভাল কথা কৈ আছা ঠিকে আছে। বৰ্তমান আচলতে এতিয়া কি সংক্ষিপ্তকে যদি ক'বলৈ যাওঁ বৰ্তমান যুৱক প্ৰজন্মৰ বাবে নৱ প্ৰজন্মৰ বাবে। তেওঁলোকৰ উন্নতিৰ বাবে এটা মানে এ আই হৈছে এটা এটা ডাঙৰ মানে অৱদান যিটো তোমাৰ কৃত্ৰিম বুদ্ধিমতা এইটো আমাৰ সমাজৰ বাবে আটাইতকৈ এটা ডাঙৰ অৱদান বুলি ক'ব পাৰিম লগতে কিন্তু ই ইতিবিচক যদি ভাল যদি চাওঁ সি এটা কিন্তু আমাৰ এটা মূল মানৱ সভ্যতা ধ্বংসৰ কাৰণ। কাৰণ শুনা মই তোমাক কথাটো কিন্তু কৈছো বৰ্তমানৰ কি হৈছে মানে এই মই কেইদিন মানৰ আগতে তোমাৰ এটা ট্ৰেণ্ড দেখিছিলো যে ঘিবিলি বুলি যিটো আহিছিলে ঘিবিলিছ ফটো সেইকন সময়ত কি হৈছিলে যে প্ৰায় তোমাৰ এনোকুৱা কিছুমান এটা কাপোল আছে ন যিবোৰ মানে কি কাপোল বুজি পাইছা ন সিহঁতে কি হয় এ, সিহঁতে মানে গিবিলিটো এনেকুৱা কে ব্যৱহাৰ কৰিছিলে যে সিহঁতে সেই দুজন অ', মানে এটা ল'ৰা এজন, এজনী ছোৱালীয়ে মানে যিখিনি ফটো মাৰিছে সেই ফটোখিনি সিহঁতে ডাইৰেক্ট আপলোড দি দিব নোৱাৰে ফে এ, ছ'চিয়েল মিডিয়াত যাতে মানে সিহঁতৰ কোনোবা আত মীয় কোনোবাই দেখিব বা সিহঁতক কিবা কিবি প্ৰশ্ন সুধিব, সেই বুলি সিহঁতে সেইবোৰ বস্তু আপ নিদিয়ে, তাৰ পৰিৱৰ্তে সিহঁতে মানে এটা এনোকুৱা এটা কৰিছে যে তাৰ পৰিৱৰ্তে সিহঁতে ছেটজিপিটি নামৰ যিটো এ আই আছে ন টুলচ আছে যিটো এপছ এপলিকেশ্যন আছে। তাত সিহঁতে দিছে তাৰপিছত সেই এ, এ আইটে মানে ট্ৰানস্কিপশ্যন মানে ট্ৰাঞ্চমিশ্যন এইটো কি বুলি কয় সেইটো কৰি পেলাই মুঠতে ইহঁতক এই নতুন পুতলা সদৃশ মানে পুতলা আৰু যিটো আমি যে কোৰিয়ান যিটো এনিমি কিবা কিবি সেই কাৰ্টুন টাইপ অ', সেইখিনি সিহঁতক বনাই দিয়ে বনাই দি পেলাই মানে সিহঁতে সেইটো ধৰণে সিহঁতে ইনষ্টাগ্ৰাম, ফেচবুক এনেকুৱাত ষ্টৰি লগাই হোৱাটছাপত ষ্টেটাচ লগায়। কিন্তু যেতিয়া এটা ভয়ানক এটা তথ্য আহিছিলে কি হ'ল তেতিয়া এটা অ', কোনে কৈছিলে মই কথাটো গম নাপাওঁ আচলতে বহুত শিক্ষিত মানুহ কোনবা এজনে ক'ব পাৰে যে তোমালোকক যিটো এ আই টোলে ধুনীয়াকৈ সজাই পৰাই দিছে, কাপোৰ পিন্ধাই দিছে বা নতুন কিবাকিবি স- সংযোজন কৰিছে সেই এ আই টোলেটো তোমালোকক বেয়াকে যদি ব্যৱহাৰ কৰোঁ বুলি যদি ভাবে তোমালোকক ত' কাপোৰ খুলিও দিব পাৰে।
অ', অ', নিশ্চিত
তিবাচক দিশতো ব্যৱহাৰ কৰিব পাৰে হয় নাই কথাটো গম পাইছা নাই তুমি? সেই তিতিয়া পা কিন্তু সেই ট্ৰেণ্ডটো মানে ভংগ হৈ গ'ল। মই এই এই কথাটো ক'ব খুজি এইটো জাষ্ট এটা সামান্য এটা সৰু একদম তুচ্ছ উদাহৰণহে টো একদম সৰু উদাহৰণ। তাতকে কিন্তু বহুত ডাঙৰ ডাঙৰ আমি এ অন অনীতিমূলক ইউজত কিন্তু আমাৰ এই এ আই কিবাকিবি বাকী, শিক্ষাৰ্থীসকলৰ কাৰণে বহুত এটা উপ উপযোগ্য বস্তু হয় নাই এ আইটো?
উপযোগ্য বস্তু হয় হয় নিশ্চিতৰূপে। এতিয়া আ, তোমাৰ মই তুমি যোনটো কথাটো ক'লা আচলতে গিবিলি আৰ্টৰ ট্ৰেণ্ড আছিলে তেতিয়া। এনিমিয়া আৰু গিবিলি আৰ্ট। তাতে মইও দেখিছোঁ বহুতখিনি সৰু সৰু পা সৰু পাহে বহুত ডাঙৰ ডাঙৰ প্ৰেমিক প্ৰেমিকাই কি কৰিছে নিজৰ ফটোবিলাক আচলতে সেই গিবিলি আৰ্টৰ থ্ৰু দি আচলতে আ, ট্ৰেণ্ডিংত ভিডিঅ বনাইছে বা আপলোড কৰিছে। সেইখিনি দেখিছোঁ। আকৌ মানুহে কেতিয়াবা তোমাৰ আকৌ এই ব্লেকমেইলৰ ক্ষেত্ৰতো মই দেখিছোঁ কিছুমানে কি কৰে দেই মই টা লগৰ ল'ৰাৰ ক্ষেত্ৰত সিনাখনি এটা বহুত ডাঙৰ ঘটনাই হ'ল মানে। কি কৰিলে ইটো ইটো ল'ৰাক মনে মনে ফটো মাৰি আছে কলেজতে মানে মা এ, ব্ৰেকৰ টাইমত। ফটো মাৰি কি কৰিলে আ, আ, তাতে তাক তাতে মানে কি কৰিলে আ, এ, এজনী মানে আমাৰ লোকেল মানে তেনেকুৱা টাইপৰ এ, এ আইক ক'লে যে এ তাৰ লগত এড কৰি দিয়া ছোৱালীজনী। মানে যাতে দুইটাকে কাপ কাপোলৰ নিচিনা লাগে। তাৰ পিছতে এড কৰি দিয়াৰ পিছত সম্পূৰ্ণ সদৃশ মানে একেইটো লাগিছে দেখিবলে কোনো ধৰণৰ হেৰি দেখা পোৱা নাই। তাৰ পিছত সিহঁতি কি কৰিলে মানে তাক সিটোতো কৈছে ডিলিট কৰ বুলি সিহঁতে আচলতে মানে তাক সি সেইখিনি মানা কৰি, কি কৰিলে গোটেই ফটোবিলাক মানে এনে ধেমালিতে মানে তোমাৰ লগাই দিলে, ছচিয়েল মিডিয়াত। সিঁহতি ধেমালিতে মানে। তাৰ পিছতে দেখিলে সিহঁতৰ পৰিয়ালৰ কোনোবা বায়েকে তাৰ বায়েক এজনী আছে বায়েকে দেখিলে। ঘৰটোতো যিহেতু অকমান, মানে কি এইটো কথাখিনিটোতো অ', সি মানে সি কেইদিনমানৰ আগত ক'ৰবালে ফুৰিবলৈ গৈছিলে মানে, দেই লগৰ কেইটাৰ লগত। মাকহঁতেতো লগৰ কিটাৰ লগত ফুৰিবলৈ গৈছে বুলি ভাবিছে। তাতে গৈ সেই জেগাটোত ফটো মৰা দেখিলে, মানে মাকহঁতে বা বায়েকে দেখুৱাই দিলে ঘৰত তাৰপিছতে তোমাৰ ঘৰটোতো অলপ ডাঙৰ পৰিস্থিতিয়ে ন, যে এনেকুৱা কথা হৈ আছে। মানে কেনেকুৱা হ'ব যে, এ পঢ়ি থকা ল'ৰাজনে গৈ এনেকে বাহিৰত এইখিনি কথা! মান মাহতৰতো এইটো বিচাৰ দিন থাকে যে এইবোৰ এয়াই বনাইছে নে কি বনাইছে। কিমান আচলতে কি ভাবে দেখিছে তেনেকুৱাতো হবইে ন? এতিয়া তাৰ পিছত যেতিয়া সোধা পোছা কৰা গ'ল তেতিয়া মাক হত আহি গল। সহে আচলতে গম পালে যে এইখিনি আচলতে এয়াই বনাইছে। এতিয়া কথাটো চোৱা কিছুমানে আজিকালি ব্লেকমেইলৰ ক্ষেত্ৰতে হওক। বা এই এনেকুৱা ধৰণৰ বেয়া ফটো বনাবলে হওঁক প্ৰাইভেচি আ। আচলতে আ উ মানে তোমাৰ। নক্ষাত কৰিবলৈ হওক এনেকুৱা ধৰণৰ ফটো বনোৱা দেখা পোৱা যায় ইয়াৰ ব্যৱহাৰ কৰা দেখা পোৱা যায়। গতিকে আচলতে আমি। মই সেইটোয়ে ক ইছো আমি ভাৰতীয় নাগৰিকৰ প্ৰায়ভাগে ইয়াৰ আচলতে। প্ৰকৃত ব্যৱহাৰ নাজানে আজি আমেৰিকা। আহ চাইনা জাপান এইবিলাকত আজিকালি চিকিৎসাৰ দিশত এয়াই সহায় কৰি আছে। আজিকালি টেকনিকেল দিশত এআই সহায় কৰি আছে শিক্ষাৰ দিশত সেয়া সহায় কৰি আছে আজিকালি ল'ৰা ছোৱালীয়ে। কৰ্চ বায়ে কৰিব নালাগে নতুন এটা বস্তু শিকিবলে।
এই এইটো এতিয়া তুমি তুমি এইটো যিটো কথা কলা নহয় দেই। বাহিৰৰ যিবোৰ উন্নয়ন উন্নত যিবোৰ ক মানে দেশ আছে দেশবোৰত এ আই শিক। শিক্ষাৰ ক্ষেত্ৰত মই শিক্ষাৰ ক্ষেত্ৰত কথা ক'বলৈ কৈছো কাৰণ আমি এতিয়া যিটো। এতিয়া এইটো ফিল্ডতে কাম কৰি আছো গতিকে শিক্ষাৰ ক্ষেত্ৰত যেতিয়া। এ আই যেতিয়া সহায় বুলি কবলৈ আহে ন বাহিৰৰ দেশবোৰত দেখো মানে এই এ আইতো। মানে ব্যৱহাৰ কৰি বহুত ডাঙৰ ডাঙৰ কোম্পানী খাৰা হৈ গৈছে কডিঙৰ ক্ষেত্ৰত। আগতে এতিয়া তুমি নৰ্মেলি তুমি যদি কডিং কৰা যদি কম্পিউটাৰ। কডিং যদি তুমি যদি কৰা লাইক এইচটিএমএল, জাভা, পায়থন এইবোৰ যদি। তুমি কৰা ন বহুত এটা জুতি। সৰু বস্তু এটা তুমি এটা সৰু এটা প্ৰজেক্ট কম্পিলিত কৰিবলে তোমাৰ মোটা মুটি। ডেৰ ঘণ্টাৰ পৰা দুঘণ্টা মই নিজে মানে এটা। চাৰ্চ ইঞ্জিন বনাবৰ কাৰণে মোক বহুত সময় লাগিছিলে সময় মানে দুদিন তিনদিন সময় মই বহুত। ই জি পেল এটা চাৰ্চ ইঞ্জিন বনাইছিলো কিন্তু সেই। সু সিদিনা মোক বাইদেও মাতিলে দেই বোলে আহিবা তুমি এপাক আহি পেলাই এই ইহঁতৰ এইখিনি প্ৰব্লেম। অকণমান আছে চব মই গ'লো। গৈ পেলাই সিহঁততে পালোঁগৈ মোৰ তহঁতে চাৰ্চ ইঞ্জিনটো বনাই তাপা সিহঁতক মোক। কৈছো যে চাৰ্চ ইঞ্জিনটো মই বনাবলে কিন্তু তিনি তিনিদিনৰ সময় লাগিছিলে। তহঁতে তাতকে সোনকালে পা যদি বনা ভাল কথা হব তাপা সিহঁতে এটাই মানে। কি কৰিলে সেই ক' পাইলত। লগে লগে ক'ৰপালড উলিয়ালে উলিয়াই পাই তাৰ কডিং খিনি মাৰিলে অ অলপমান। দিলে দিয়াৰ পিছত তা'ত সি তা'ত এড কৰিলে যে চাৰ্জ ইঞ্জিনটো সি- মই কৈছো পোন্ধৰ মিনিটত সি চাৰ্জ ইঞ্জিনটো বনাই পেলাই দিলে মোক। এনেকৈ-এনেকৈ এইখিনি কৰি কৰিলে, কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল এতিয়া মোক যদি এতিয়াও যদি কোনোবা- মই তো পতকে চাৰ্জ ইঞ্জিন এটা বনাই মই পতকে বনাই দিম বা দিব পাৰিম। কিন্তু সি কিন্তু সেই ইণ্টাৰ মানে এ আইৰ অবিহনে বা গুগল ব্ৰাউজিঙৰ জৰিয়তে। কিন্তু মানে সেই বস্তুটো যোইছিলে সি কিন্তু সেই প্ৰকৃত জ্ঞানটো নাপালে সি মানে। জ্ঞান নাপালে মই এইখিনি কথা কবলৈ বিচাৰিছো। আমাৰ বৰ্তমানৰ আমাৰ সমাজত মই যিখন সমাজত আছো আমাৰ ভাৰতীয় সমাজত- ইয়াত ছাত্ৰ-ছাত্ৰীসকলে কলেজৰ- কিতাপ পঢ়া মানে কুৱেশ্যন দিলে নহয় তোমাক সেইকেইটা কুৱচন কিতাপ পঢ়ি পেলাই সিহতে বিচাৰিব লাগে। কিন্তু সিহঁতে নিজেই সেই এ আই দি দিছে, দি পেলাই এ আই যি কেইটা উত্তৰ দিছে- শুদ্ধই হওক, ভুলে হওক, দিছে দি পিলাই সিহঁতে স্কুলত দেখাইছে। সেইখিনি কথা কিন্তু আমাৰ নেতিবাচক সীমাবদ্ধতা।
নেতিবাচক। এ সেই ক্ষেত্ৰতে কৈছো যে মই আমি নাজানে সঠিক ব্যৱহাৰটো। সেইকাৰণে আচলতে আমি ভাল এটা যদি মাধ্যমো পাওঁ নহয় আচলতে সহজ এটা মাধ্য- মও পাওঁ যদি নতুন-নতুন এক্সপ্ল'ৰ পৰা কিবা-কিবি নতুন দিশৰ পৰা- আমি সেই ব্যৱহাৰটো আচলতে বুজিবলৈও মানে উম শিকিবলৈও নিবিচাৰো। ভালকে ব্যৱহাৰ কৰিবলৈও নিবিচাৰো মানে গুৰুত্ব সহকাৰে নলও মানে কথাটো গম পাইছা নাই এতিয়া।
হয়-হয়।
কথাটো-কথাটো তেনেকুৱা ধৰণে নহয়, তুমি যোনটো ক'লা- এতিয়া এ আই সি, সি তেনেকে ব্যৱহাৰ কৰিলে এতিয়া হ'ব কি? আমাৰ যোনটো আচলতে বুদ্ধিমত্তা আমাৰ বুদ্ধিমত্তাটো তাই কৃত্ৰিম বুদ্ধিমত্তা বেছি বিকাশ পাব। গম পাইছা, আমাৰ বুদ্ধিমত্তাটো কমি কমি গৈ থাকিব। কাৰণ- আমি ধৰা এটা- প্ৰশ্ন কুৱেচন কৰিবলৈ দুখন, তিনিখন কিতাপ পঢ়ি অকণমান নিজৰ পৰা ভাবি মেলি নিজে- লিখিব লাগে, সেই বস্তুটো- এ আই যদি দুই মিনিটত লিখি দিয়ে আমি সেইখিনি কষ্ট মানসিক কষ্ট খিনি কৰিলো জানো।
আচলতে বৰ্তমানৰ প্ৰজন্মক গল্প প্ৰবন্ধ লিখিবলৈ এৰি দিলে, তেখঁতক যদি স্কুলত যদি কয় তহঁ কিবা আলোচনীৰ কাৰণে কবিতা এটা লিখি আনিবি আহে আহি পেলাই এ আই তোমাৰ- গোটেই গৰম বন্ধডাল সিহঁতে খেলি থাকিব লাষ্টৰ দিনা সিহঁতে এ আইত দিব যে- মোৰ গৰম বন্ধ অনুভৱৰ বিষয়ে লিখা। এ আই লিখি দিলে সিহঁতে প্ৰিণ্টআউট কৰিলে কলেজত জমা দিলে আজৰি সেইটো আৰু কথা হ'ল নে।
অহ', - অ তাকো সম্পূৰ্ণ শুদ্ধও নহয়, ব্যাকৰণ ভুল।